হেল্ল নমস্কাৰ।
হয়, উ জনাবচোন।
অ, আপুনি এনেই আছে নে ব্যস্ত আছে
অ, হয় মই বৰ্তমান এনে আছো, মই একো কৰি থকা নাই।
হয়, হয় মই আপোনাৰ পৰা অলপমান সময় বিচাৰিছিলো। আমি এটা বিষয়ত মানে অলপমান কথা পাতিব বিচাৰিছিলো।
হয়, বাৰু অ ক'বচোন।
অসমৰ অসমৰ ফেমাছ বুলি কয় চাহ খেতিটো ত' সেইটোৰ বিষয়ে মই আপোনালোকক অলপমান কথা পাতিব বিচাৰিছিলো আ
হয় বাৰু হয় বাৰু। যিমান খিনি পাৰো বা যিমানখিনি মই জানো পাৰো মই ক'ব পাৰিম বা মই ইচ্ছুক সেই বিষয়ে আপুনি সোধকচোন।
হয়। প্ৰথমতে মোক এইটো কথা তুমি ক'ব পাৰিবানে, যে অসমত প্ৰথম চাহ কোনে আৱিষ্কাৰ কৰিছিল?
অসমীয়া মানুহৰ ক্ষেত্ৰত কৈছে নে নে আন ব্যক্তিৰ ক্ষেত্ৰত কৈছে আপুনি?
অসমীয়া মানুহৰ ক্ষেত্ৰত নহয় প্ৰথমতে অসমৰ অসমত যে চাহ গছটো যে হৈছিল, সেইটোতো প্ৰথমতে কোনেও গম পোৱা নাছিল ত যেতিয়া মানে এজন মানুহে অসমত আহি কিনে সন্ধান পালে এইটো চাহ চাহ গছ বুলি প্ৰথমতে তেখেত কোন তেখেতৰ নামটো ক'ব পাৰিবনে?
হয়। হয়, মই জনা মতে তেওঁ ব্ৰিটিছ ব্ৰিটিছ বক্তি আছিলে। তেখেতৰ নাম ৰবাৰ্ট ব্ৰছ আছিলে।
তেখেত ব্ৰিটছ ব্যক্তি আছিল ৰবাৰ্ট ব্ৰুচ আছিলে তেখেতে ওঠৰশ তেইশ চনত আমাৰ চাহ খেতিটো আৱিষ্কাৰ কৰিছিলে তেখেতে।
হয়
অ, আপুনি যে ক'লে এই মাত্ৰ অ অসমীয়াৰ কথা আপুনি তেখেত অসমীয়াটো জানে নেকি? অসমীয়া কোন খেতিয়ক আছিল প্ৰথমতে?
হয়, হয় মণিৰাম দেৱান আছিলে।
হয়, হয় মনিৰাম দেৱান আছিলে।
হয়।
আপুনি অসমৰ চাহটো কিয় বিখ্যাত জানেনে এইটো কথা?
অসমৰ চাহটো বিখ্যাত বুলি ক'ব লাগিলে এতিয়া অ বিভিন্ন ক্ষেত্ৰতে ক'ব পাৰো। ধৰক, আমাৰ অসমত যিবোৰ চাহ উৎপাদন হয় বা চাহ খেতি কৰা হয়, সেই চাহ খিনিত অ, বহুতো বেমাৰৰ বাবে উপযোগী বা বি বিভিন্ন ধৰক অ গুণগত বানৰ চাহ খেতি আমাৰ অসমত হয়। সেই গুটিখিনি ধৰক ৰ ৰংটো অলপমান ধৰক মুগা কালাৰ বা কিছুমান ক'লা হয়, গাঢ় হয় গাঢ় হয় বা কিছুমান কলাও থাকে বাৰু অ, ধৰক সেনেকুৱা ধৰণৰ সেই চাহ খেতিটো আমাৰ অসমত হয়। হয়, আৰু যিখিনি একদমেই মূল্যবান বা কিছুমান হয় ৰোগ নিৰাময়ৰ ক্ষেত্ৰতো যথেষ্ট অৰিহণা যোগায় সেই চাহে।
হয় আচলতে এ একেবাৰে গুৰুত্বপূৰ্ণ কথাটো হৈছে অসমৰ যিটো চাহ এইটো বহুত উৎকৃষ্ট মানহ
হয় হয় হয়।
সেইকাৰণে অসমৰ চাহটো বহুত বেছি বিখ্যাত হয়।
হয় বাৰু।
উম আপুনি অসমৰ চাহ খেতিটো এনে কোন কোন জিলাত বেছিকে কৰা হয় আপুনি জানেনে?
হয় সেইটো ক'বলৈ গলে আমাৰ উজনি অসমৰ ফালে বেছিকৈ হয় যেনে ধৰক যোৰহাট, তিনিচুকীয়া আৰু ধৰক ডিব্ৰুগড় সেই এই কেইখন ডিষ্টিক কাছাৰ এই কেইখন ডিষ্টিক বেছিকে হয় বুলি মই জানো আৰু। বাকী ঠায়ে ঠায়ে কম পৰিমামানে বেলেগ ঠায়তো হয়। কিন্তু বেছিকৈ সেইফালে হয় উজনি অসমৰ ফালে হয়।
হয় হয় এইখন এইকেইখন জিলাৰ ভিতৰতে আপুনি যিকেইখন ক'লে তাৰে কোনোবা এখন জিলাত মানে সকলোতকৈ বেছি চাহ উৎপাদন কৰা সকলোতকৈ বেছি অসমৰ জিলাকেইখনৰ ভিতৰত সকলোতকৈ বেছি বেছি যি মানে চাহ উৎপাদন কৰা জিলা এখন আছে। ত' সেইটো নাম জানে নেকি আপুনি?
হয়টো মই একদম চিয়ৰ ভালকে নেজানো আপুনি যদি জনে জনাই দিব চোন মানে আমি মানে কি হ মই তানে একদম নহয়
হয় হয় এইটো হ'ল আপোনাৰ ডিব্ৰুগড় ডিব্ৰুগড় জিলাত অসমৰ ভিতৰত স স সৰ্বাধিক চাহ উৎপাদান কৰা হয়।
হয় হয় আৰু যিটো অ কওকচোন অ যিটো চাহ গবেষ- ষনা কেন্দ্ৰ টকলাই সেইটো যোৰহাট জিলাত আছে ন আপুনি জানেনে।
মই পঢ়িছিলোঁ কিন্তু এই বিষয়ত মই পাহৰি দিয়া ট টকলাই হয় হয়। হয় আৰু আপুনি এটা এইটো কথা জানে মই আপোনাক আগতে সুধিব অলপ পাহৰি গ'লোঁ এতিয়া মানে এইটো বিশেষ গুৰুত্বপূৰ্ণ কথা। ভাৰতবৰ্ষ আমাৰ যিখন ভাৰতবৰ্ষ আছে গোটেই দেশখনৰ ভিতৰত যিকেইখন ষ্টেট আছে এই ষ্টেট কেইখনৰ ভিতৰত কোনখন ষ্টেটে সৰ্বাধিক চাহ উৎপাদন কৰে আপুনি জানেনে এইটো কথা?
সেইটো এইটো মইতো জনাবলৈ পাই অতিকৈ মোৰ গৌৰৱান্বিত এইটো আমাৰ অসমে কৰে।
সেই কাৰণে মই এইটো গুৰুত্বপূৰ্ণ আপোনাক প্ৰথমতে সুধিব লাগিছিল।
হয় হয় হয় হয় ইয়াৰ কাৰণে আমি বহুত গৌৰৱ কৰিব পাৰো।
হয় হয় সেইটোৱে হম হম ইয়াৰ কাৰণে আমি বহুত গৌৰৱান্বিত অনুভৱ কৰো।
হয় অ বেলেগ বেলেগ এখন ৰাজ্যত গ'লেও ক'ব পাৰো বেলেগ দেশত গ'লেও আমি সেই কথাটো আমি মানে গৌৰৱেৰে ক'ব পাৰো। অসমৰ চাহৰ বিষয়ে।
অসমৰ এই যে আমি চাহ উৎপাদন কৰি আছো ইয়াৰ ফলত আমি অসমে অসমবাসীয়ে কিবা লাভ হৈ আছে নে নাই আপুনি ভাবে এই বিষয়ে
নিশ্চয় নিশ্চয় আমাৰ এই চাহ খেতিৰ বাবদ বিভিন্ন ধৰণৰ প্ৰ্ভাৱত হৈছে এক এক নম্বৰতে প্ৰথমতে কওঁ এই চাহ খেতি কৰাৰ বাবে আমাৰ বহুতো নিবনুৱা ধৰক বহুতো শ্ৰমিকে উম নিবনুৱ বুলি কবলৈ নাযাও বহুতো শ্ৰমিকে ইয়াত তে নিয়োজিত হৈ আছে তাৰ ফলত সিহতে সহতি নিজৰ পৰিয়ালটো পোহপাল দি আছে লগতে তাৰ উপৰিও হে আমাৰ অসমৰ চাল দেশ বিদেশলৈ গৈছে তাৰ ফলত আম ৰপ্তানি কৰি ৰপ্তানি কৰিব পাৰিছো। আমাৰ খিনি তাৰ পৰা আমি বিভিন্ন অৰ্থ উৎপাদ মানে কাম হেৰি কৰিব পাৰিছো অৰ্থ উপাৰ্জন কৰিব পাৰিছো। তাৰ ফলত আম আমাৰ অসমৰ জনমূৰি আয়ৰ
লগতে ভাৰতৰ জনমৰি আ বা ৰাষ্ট্ৰীয় আয়ো বৃদ্ধি পাইছে বুলি ভাবিছো।
হয় হয় এইটো এটা খুবেই গৰ গৌৰৱান্বিত কথা। কথা মানে আমাৰ ধৰক বহুত শ্ৰমিক সঁচাকৈ আপুনি যেনেকে ক'লে বহুত শ্ৰমিক ইয়াতে নিয়োজিত হৈছে ত তেখেতে তেখেতসকলে কৰ্ম সংস্থাপনত জড়িত। এছিয়াৰ জৰিয়তে ত' সেইটো খুবেই ভাল লাগে আমাৰ যে মানুহে তাত জড়িত হৈছে আচলতে অসমৰ আমি যিটো চাহ উৎপাদন কৰো মানে সকলোত মানে বেছিকৈ বুলি নহয় প্ৰায়ভাগ আমি প্ৰায় প্ৰায় আমি এটা চাহে উৎপাদন কৰোঁ মানে ধৰক যেনেকুৱা চাহ এনেকুৱা সেউজীয়া থাকে কিবা থাকে ত' অসমত কোনটো চাহ উৎপাদান হয় হয় অসমত কোন হয় অসমত কোনটো চাহ উৎপাদন কৰা হয় আপুনি জানেনে?
মোৰ বধিটো কলা চাহ টো নেকি?
হয় হয় অসমত কলা চাহ টো উৎপাদন কৰা হয় অসমৰ কলা চাহ
হয়।
খুবেই বিখ্যাত মানে বে ভাৰতবৰ্ষতে ভাৰতবৰ্ষতে খুবেই বিখ্যাত এইটো চাহ। উম হম আৰু আপুনি এইটো কথা বিষয়ত কি ভাবে ধৰক আমি যিহেতু অকলে যা জানো যে প্ৰকৃতিটো আমি সদায় মানে বেচি যিমানখিনি পাৰো সেউজীয়া কৰি ৰাখিব প ৰাখিব লাগে ত আমাৰ চাহ চাহ বাগিচাই মানে আমাৰ প্ৰকৃতিৰ ফালৰ ফালে কিবা সহায় কৰে ন প্ৰকৃতিক
হয় নিশ্চয় কৰে তেখেতৰ মনোমোহা মনোৰঞ্জনৰ এটা দৃশ্য চাপ চাহ বাগিচাই দি আহিছে আমাক লগতে পৰ্যটকৰো কেন্দ্ৰ হৈ যায় কিছুমান চাহ বাগি ব হয়তো চাহ বাগিচা বহুতো ৰাজ্যৰ মানুহে দেখা নাপায় বহুতৰ মানুহে চাহ বাগিচা দেখা নাপায় সেইবোৰ মানুহে আমাৰ ইয়াতে পৰ্যটন কৰিব আহিলে নিশ্চয় চাহ বাগিচা খিনিও এবাৰ হলে চাই যায়।
হয় হয় এইটো এটা খুবেই মনোৰম প্ৰাকৃতিক পৰিৱেশ।
হয়।
চাই খুবেই ভাল লাগে। আপুনি আপুনি এনে চাহ বাগান গৈছে নে কেতিয়াবা ভিতৰৰ ফালে।
আহ গৈছো গৈছো অ মই ডাঙৰ চাহ বাগান খুবেই ভাল লাগে অ খুবেই ভাল লাগে মোৰ চাহ বাগানৰ মাজত যেতিয়া মই গৈছো। আছিলো বা যিখন চাহ বাগানত মই গৈছিলো নামতটো মই নোজানো অ বাৰু যোৱাতে মোৰ মানে যেতিয়া মাজে মাজে সোমাইছিলো চাহ বাগানৰ মাজে মাজে যিবোৰ চাউতালি এ জাতি জনগোষ্ঠী আছে সেইবোৰ যে ঝুমুৰ নৃত্য কৰে। সেই তাৰ মানে সেই হেৰি খিনি মোৰ মনলৈ আহিছিল বা নিজকে এ ঝুমু নাচিবলৈ একবাৰ মন গৈছিল তেনেকুৱা ধৰণৰ মানে ভাল লাগে আৰু সিহঁতে চাহ বাগিচাৰ মাজে মাজে চিৰিচৰ তলে তলে যেনেকে হেঁতে ঝুমুৰ নাচে সেই কথা একদম মনলৈ আহিছিল আৰু।
হয় ময়ও এই পৰিৱেশটো খুবেই ভাল পাওঁ। যিটো এটা প্ৰাকৃতিক পৰিৱেশ মানে খাইদ সকলে সেউজীয়া সেউজীয়া আপুনি যেনেকে ক'লে ঝুমুৰ নিত ত' খুবেই ভাল লাগে মানে চাহ বাগানৰ মাজত যায়ু ঝুমুৰ নৃ-
হয় হয়
আপুনি এইটো কথা জানে নেকি আমাৰ যিটো এ কৈশ মে' আছে
হয়
আমি এটা দিৱস হিচাপে পালন কৰো এই একৈশ মে টো আমি কি দিৱস হিচাপে পালন কৰোঁ আপুনি জানেনে এইটো কথা
এইটো চাগৈ মোৰ বধে এইটো আন্তঃৰাষ্ট্ৰীয় দিৱস নে ৰাষ্ট্ৰীয় দিৱস এইটো এবাৰ মোৰ
আন্তঃৰাষ্ট্ৰীয় দিৱস সেইটো
হয়তো চাহ বাগিচা দিৱস হিচাপে পালন কৰা হয় চাগে মই একদম নিশ্চিত নহয়
হয় হয় আপুনি ঠিকেই কৈছে এইটো আমি আন্তৰাষ্ট্ৰীয় চাহ দিৱস হিচাপে আমি একৈশ মেতো আমি পালন কৰো
হয় বাৰু
আপুনি কেতিয়াবা এনেকোৱা কল্পনা কৰি পাইছে নেকি যে আপোনাৰ কেতিয়াবা এনেকোৱা ইচ্ছা য লাগি পাইছে নেকি যে আপুনি এখন চাহ বাগান বনাব কেতিয়াবালৈ
হয় এইটো যেতিয়া চাহ বাগিছা খনৰ মাজলে যাওঁ বনাম বুলি মই কল্পনা কৰিব পৰা নাই যে মই এই চাহ বাগিছাৰ ওচৰে পা জৰে যদি থাকিলো হেতেন বা চা চাহ বাগিচাৰ মাজত যদি মই ঘুৰি থাকিব পাৰিলো হেতেন হয়তো বহুতো সময় বা বহুতো আজৰি সময়ত তাতে মই কটাব পাৰিলো হেতেন মন যদি বেয়া লাগিলে হয় তাৰ সেই চাহ বাগিচাৰ মাজলে গ'লো হেতেন সুন্দৰ মনোমোহা দৃশ্যবোৰ মই চালো হয় মোৰ অলপ অলপ ঘুৰি পৰিলোহেঁতেন সেনেকোৱা মোৰ এটা ভাৱনা আহে বাৰু
হয় আৰু চাগে এনেকোৱাও হ'ব পাৰে সেইটো কথা ময়ও ভালদৰে নাজানো সকলো মাটি চাহৰ কাৰণে চাগে উপকাৰী নহব মানে চ উপযোগী নহব নহ'বও পাৰে সকলো মাটিত চাহ নহ'ব
হয় সেইটো একচোৱেলি উম পানী ধৰি ৰাখিব নোৱাৰা মাটি হ'ব লাগে পাহাৰীয়া এঢলীয়া হলেও হয় বা এঢলীয়া মাটি হ'লেও হয় যেনে পানী গোট খাই থাকিব নালাগে হয় বৰষুণ ণ পৰে বা পানী হয় কিন্তু সেই পানী তাতে ৰৈ থাকিব নালাগে
তেতিয়া হয়তো চাহ গছ বোৰ মৰি যাব পাৰে বা এটা সিহতৰ কিবা বে মাৰো হ'ব পাৰে বা কিবা কিনি এ অপকাৰন সাধন হ'ব পাৰে আৰু এঢলীয়া মাটি হলে ভাল
হয় হয় ঠিক আছে আপোনালত কথা পাতি খুবেই ভাল লাগিল আপোনাৰ এই বহুমূলীয়া সময়খিনি দিয়াৰ বাবে আমাক আপোনাক অশেষ ধন্যবাদ থাকিল মোৰ ফালৰ পৰা। ঠিক আছে হ'ব দিয়ক।
উ